হেল্ল'
কি কৰি আছা।
অ
কি কৰিছা
মই এনেই বহি আছো।
অ অ ভাত মই খোৱা নাই মানে শুই উঠিলো মুখ চুখ ধুলো চাহ চাহ খালো দেই তাৰপিছত আকৌ এতিয়া গৰম উঠিছে কাৰণে বিছনাতেই পৰি আছো
অ
গৰম কেনেকুৱা পৰিছে।
গৰম বহুত দিছে ইফালে।
হয় নেকি আমাৰ এই পিনেও বহুত দেই
তোমাৰ ঘৰ ক'তনো
মোৰ ঘৰ তোমাৰ ডিব্ৰুগড়
বাহ
উম বাকী ভাত খালা তুমি
ভাত মই খালো অ মই কাম এটাত ওলাই আহিছো মানে ভাত পানী খাই বৈ
অ কি কামত ওলাই আহিলা নো
এই নাৰ্চাৰী কামত
অ তোমাৰ নাৰ্চাৰী আছে নেকি
মোৰ নাৰ্চাৰী নাই মই মানে নাৰ্চাৰী কেনেকে ষ্টাৰ্ট কৰিব লাগে সেইটোৱে অলপ শিকিব আহিছো মানে আজি হ'ল চাৰি পাঁচ দিন আহি আছো
অ ময়ো খুলিম বুলি ভাবি আছো তাত কি কি শিকাইছে বাৰু
ইয়াতো বহুত শিকাই আছে মানে প্ৰথম তোমাৰ এ নাৰ্চাৰী এখন প্ৰস্তুত কৰিবলৈ প্ৰথম ঠাই লাগিব ভাল চাই
উম উম
জোগা তাৰ পিছত তোমাৰ সেই জাগাখনে আকৌ ধুনীয়াকে হেৰি কৰি খালী কৰিব লাগিব। বল ইফালে চাৰিওফালে গছ থাকিব লাগিব তাৰপিছত তোমাৰ মাজত বেড যোনটো নাৰ্চাৰী পুলিবিলাক ৰখা হয় সেই বেড এইবিলাক বেড খন কেনেকে বনাই সেইবিলাক শিকাই আছে আৰু কিমান হ'ব লাগে কিমান দীঘল মানে কিমান মিটাৰ দীঘল কিমান মিটাৰ বহল এনেকুৱা
অ তেনেকে ন
উম সেইবোৰ শিকাই আছে আকৌ তাৰপিছত তোমাৰ প্লেনটেশ্যন কেনেকে কৰে।
অ
সেই সেইবোৰো শিকাই মানে কয় মানে ধুনীয়াকে বুজাই দিয়ে আৰু
অ আচ্ছা আচ্ছা ময়ো তোমাৰ এই ঘৰতে অকণমান নাৰ্চালি বুলি নহয় আৰু গাৰ্ডেনিং কৰিম বুলি ভাবি আছো ত' সেইখিনি কৰিবলৈতো তুমাৰ অকমান নলেজ
নলেজ লাগিব সেই কি
এ সেইটোৱে সেইখিনি যদি মই জ্ঞান কিনি অকণমান যদি ক'ৰবাত পাওঁ নহয় মানে এতিয়াতো মই গাৰ্ডেন কৰিম ব বুলি ভাবিলে নহ'ব প্ৰথম তোমাৰ ফুল খিনি কোনটো ছিজনত হয় বা কোনটো চিজনত কেনেকুৱা তাক কোনটো মানে ফুলক কি দিব লাগে বা কিমান ৰ'দ পাব লাগে সেইবোৰতো মোৰ একো মানে নাই মই ভিছো যে অক গ্ন মানে বন বুলি ভাবিলো ম সেইখিনি মানে আগতে জনাটো উচিত
অ সেইটো তাত কিমান সাৰ দিব লাগিব কিমান কি কৰিব লাগিব চব জানিব লাগিব না
অ সেইটোৱে যদি মই কোনোবা এটা ফুলক বেছিকে পানী দি থাকো হয়তো তুহি মৰি যাবও পাৰে ত' সোই মই তাকে এইবোৰ ভাবি আছো কিন্তু এতিয়া ক'ত জইন কৰো মানে জইন বুলি নহয় মানে কথা পাতি ল'ব পাৰো বা এহতীয়া ক'ৰ্চটাকে কৰি ল'ব
অ পাৰিবা ইয়াতো পাৰিবা তুমি
পাৰিম নেকি
অ পাৰিবা পাৰিবা
ফিচ টিজ বিলাক লয়
নাই নাই নলয় নাই নাই নলয় খালি এতিয়া তোমাৰ অহা যোৱাটো ধৰা লাগিব আৰু
উ সেইটোতো বাৰু পাৰ্চনেল
অ এইটোতো পাৰ্চনেল তোমাৰ এতিয়া ধৰি লোৱা যদি দূৰ হয় অলপ তুমি হেৰি কৰিব পাৰা থাকিব পাৰা ইফালে সিফালে এনেকে হেৰি কৰি
অ বহুত মানুহ হয় নেকি তাত
হৈছে অ আহে বহুত খিনি আহে শিকে না প্ৰায় ভাগতটো ধৰে তোমাৰ চাকৰি জোগাতো চাকৰি নকৰিতো বিজনেছতে লাগে
তাতে ফুলৰ ডিমা বহুত
দিমান অ সেইটোৱে দো
তোমাৰ ফ্ৰেছ ফ্ৰেছ ফ্লাৱাৰ বিলাক তোমাৰ বোকিত বনাবৰ কাৰণে কিমান দাম দাম আজি আজিকালি এপাহ ৰচৰ দামে তোমাৰ দেৰশ দুশ টকা
অ
এ মোৰ তাকে মানে মই অকমানকে কি ভাবি আছিলো জানা যে এনেকে গাৰ্ডেন এখন নিজৰ মানে ঘৰতে খোলো দু এমাহ দুমাহ মান খুলি ৰাখি পিনে এনেকে সৰু সুৰাকৈ ছাইড বিজনাছ চ কৰিব পাৰিম যে ফ্ ফ্ৰেছ ফ্লাৱাৰ বুকে যে বনাব পাৰে
অ অ
ত মই ভাবিছো ত তেনেকুৱা বনাই বিকো নে কি বুলি যদিহে অৰ্ডাৰ আহে তেতিয়া বিকিম নহ'লে এনেই বনাই থৈ দিলে মানে বেয়া হৈ যাব ন তোমাৰ
সেইটো পাৰি পাৰি
উম
তুমি তুমি এনে ধৰি লোৱা তুমি এনেই ধৰি লোৱা হেৰিটো কৰি থব পাৰা গাৰ্ডেনখন বনাই থব যেতিয়া তাৰপিছত অৰ্ডাৰ আহিব তেতি বুকে খিনি বনাবা তুমি ধুনীয়াকে
অ অ সেইটোৱে ভাবি আছিলো কাৰণ এনেইটো যদি মই এতিয়া প্লাতিক নহয় ন যদি মানে ফ্ৰেছ ফ্লাৱাৰ খিনি যদি যদি মই এনেই কাটি মেলি বনাই থৈ দিওঁ যদি কোনো মোৰো বেয়া লাগিব আৰু এনেই নষ্ট হলে তোমাৰ মোৰ কষ্ট খিনিও অথলে যাব হয় নে
অঁ সেইটোতো হয় বাৰু।
উম তাকেই মই এতিয়া ভাবি আছো কি কৰো জানো বুলি।
পাৰা কি আৰু ধৰি লোৱা আৰু বেলেগকো আছে না বহুত আছে, এতিয়া তুমি মুৰ্গী ফাৰ্ম এখনত- খুলিব পাৰা।
এতিয়া প্ৰথম তোমাৰ ষ্টাৰ্টিঙত তুমি খুব অঁ- তোমাৰ প্ৰথম ষ্টাৰ্টিঙত তুমি ধৰি লোৱা পোন্ধৰ বিশ জনী আনিলা- তাৰে তাতে দুটামান মতা মুৰ্গী লৈ আহিলা ধৰি লোৱা আৰু হৈ গ'ল। তাৰপিছত লাহে লাহে লাহে লাহে সেইখিনিৰ পৰাই আকৌ প্ৰফিট হৈ থাকিব না।
অঁ কিন্তু তাত মানে কি হয় মানে মই চাই থাকিব লাগিব- আৰু এতিয়া মানে গৰম- দিন পৰিছে ন কিছুমানে কৈছে যে তোমাৰ গৰম দিনত মানে হেৰি- মৰি যায় বুলি কৈছে আৰু তাৰ কাৰণে তোমাৰ মেইন কথা বহুত ডাঙৰ এটা জেগা লাগিব। আৰু আমাৰ ঘৰৰ ওচৰত হ'লেও নহব কাৰণ গোন্ধটো অকমান আহে ন যিমান যি হলেও।
উম।
আৰু আমাৰ ঘৰত যিহেতু সৰু ল'ৰা ছোৱালী আছে, সেইটো স্মেলটো মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে- বৰ এটা ভাল নহয়।
অঁ ত সেইটো নকৰিলে তুমি আৰু এটা আছে মাছৰুম বুলি কয় যে যোনটো।
অঁ মাছৰুম হাৰ্ভেষ্টো কৰিব পাৰি। মইয়ো ভাবি আছিলো কৰিম বুলি।
সেইটো তোমাৰ বেছি কষ্টও নাই আৰু তোমাৰ বেছি ইনভেষ্টো কৰিব নালাগে।
অ তুমি জানা নেকি কেনেকে বনাই।
অঁ সেইটোতো তুমি অৰ্ডাৰ দিব পাৰি না গুটিটো। তাৰপিছত তোমাৰ খেৰ- খেৰ লাগিব। তাৰপিছত তুমি মিহি মিহি মানে কাটিব লাগিব সৰু সৰুকে। কাটি মেলি সিজাব লাগিব তুমি।
অঁ।
সিজাই লৈ ৰ'দত ধৰি লোৱা সেনেকে হেৰি পানীখিনি হেৰি কৰি লৈ- তুমি এনেকে আন্ধা ৰুম এটা লাগিব।
উম উম।
উম তাতে তোমাৰ- তাৰ পিছত মানে হেৰি ডাঙৰ ডাঙৰ প্লাষ্টিক কিনি- তাত সে মাছৰুমৰ গুটি দি - লৈ তাৰ পিছত আকৌ খেৰ খিনি ভাল খেৰ দি লৈ মাছৰুমৰ গুটি দি আকৌ খেৰ দি দিব লাগিব।
অঁ।
চাইডে চাইডে মানে অলপ হাৱা বাবলৈ ফুটা কৰি দিব লাগিব আৰু ওলমাই ওলোমাই মানে বান্ধি বান্ধি থ'ব লাগিব ইয়া- বা এনেকে লগাই ৰুমডালত-
যেনেকে এতিয়া কাপোৰ মেলে দাং কেনেকুৱা বনাই মানে তে সেইটো চি। চিষ্টেমত অ, সেইটো ছিষ্টেমত কৰিলে তাৰপিছত- তুমি এনেকে পলথিং কেইটা ধুনীয়াকে ওলমাই লৈ বান্ধিব লাগিব। তাৰপিছত চাবা আহি পেলাই দি অঁ তাৰপিছত- যেতিয়া এনেকে তুমি যোনখিনি কাটি কাটি দিবা ন মানে প্লাষ্টিক যোনখিনি এনেকে ফালি- ফালি দিবা ন অলপ অলপ ফুটা কৰি কৰি সেই সেই পেলাই দিয়ে মানে মাছৰুমটো ওলাই ওলাই আহে।
ন। এতিয়া প্লাষ্টিকটো যে দিয়ে কিয় কাৰণে দিয়ে বাৰু তাত?
আৰু তোমাৰ প্লাষ্টিকটোতো তোমাৰ এইটো মেইন খেৰ চেৰ খিনি থাকিব না তা এই তাৰ ভিতৰতেই।
উম।
যোনটো আমি এনেকা বস্তু আনা প্লাষ্টিকৰ নিচিনা থাকিব সেইটো
অ
মানে তাতে খেৰ মাছৰুমৰ গুটি তাতেটো থাকিব না মানে নহলে তুমি ক'ত দিবা তেনেকে তেনেকে ওলো মাইবব কেনেকে পাৰিবা যদি প্লাষ্টিকে নহয়
সি কৈছে যে খেৰবোৰৰ মাজে মাজেও প্লাষ্টিক বোৰ দিয়ে বুলি
সেইবোৰৰ মাজে মাজে নিদিয়ে
নিদিয়ে ন অ তুমি কৰিছা নেকি মানে এনেকে মাছৰুম হাৰ্ভিচ
অ অ কৰিছিলোঁ আমাৰ ঘৰৰ ওচৰতে কৰিছিলেতো তাতে মই মানে গৈছোঁ ছিলো চাল চাই মানে এনেকে কৰে অ কৰিছো আৰু তেতিয়া মানে মই আৰু মোৰ বাইদেউৱে এজনী গাঁৱৰে
আমি মানে কৰিম বুলি কথা পাতিছো আৰু এইটো
অহ ময়ো সেই ভাবি আছো কি কৰো জানো এই বন্ধ মাহত এনে থকাতকৈতো কিবা এটা কৰিব পৰা হ'লে ছাইড মিচ নিচিনা অলপ অ মই পঢ়ি আছো মানে মোৰ এইবাৰ ডিগ্ৰী কমপ্লিট হ'ব
অ ভালে দেছোন চেম দেখোন
লগে লগে মই এইটো চেমিষ্টাৰটো এইটো ইয়াতে খতম হৈ যাব তেতিয়া মই যদি এইটো বছৰৰ পৰা মানে এতিয়াৰ পৰা যদি কিবা এটা কৰিদিব পাৰো তেতিয়া মানে চাপৰচ মই ডিগ্ৰীটো কমপ্লিট কৰি থাকিব পাৰিম অলপ দিনৰ কাৰণে আকৌ ত মানে মই সেইকাৰণে এনেকুৱা এটা বস্তু কৰিব বিছাৰিছো যেতিয়া মানে মানে বেছিকে লাগি থাকিব নালাগে খালি তাৰ প্ৰফিট বহুত হয় মানে
অহ সেইটোৱেইটো
উম তাকে তাকে কি কৰো জানো ভাবিয়ে পোৱা নাই
পাৰা মই যোনখিনি ক'লো সেইখিনি পাৰা ধ আৰু ব্ৰইলাৰ মানে গোন্ধাই ন মেইন কথা ব্ৰইলাৰতো তোমাৰ আৰু তোমাৰ লগৰ সৰু পোৱালি আছে যদি এইটোতো তুমি কৰিব নোৱাৰা কাৰণ সেইটো গু
উম আৰু তাৰ কাৰণে তোমাৰ মানুহো লাগিব কাৰণ কেতিয়াবা ৰাতি ৰাতিও দানা পানী দিব লাগে ন
অ এটাটো চকীদাৰ লাগিবই দিয়াচোন দু দুজনমান।
উম লাগিব লাগিব মই সেই তাকে তুমি কোৱা নিচিনা মাছৰুম হাৰ বেষ্ট নহ'লে গাৰ্ডেনিঙে কৰো নেকি
পাৰা কিবা লা ধৰিলোৱা সেলপ লাগিলে মোক ক'বা মই যিমানখিনি পাৰো নাৰ নাৰ্চাৰীফাল পৰা মই মই মানে জানি লৈ তোমাক জনাই থাকিম আৰু
ঠিক আছে বাৰু তুমি হেৰি ক'ত হয় সেইটো মোক ক'বাচোন লকেশ্যনটো আ আৰু তুমিতো সদায় যোৱা নে কি
অ মইতো আহি আছো এইকেইদিন লগাগাত আৰু মই বিশ বিশ পঁচিশ দিন মান আহিম মই
অ মোক তুমি হেৰি পিক আপ কৰি ল'বা ময়ো তেতিয়া তোমাৰ লগতে যাব পাৰিম মানে গৈ শিকিব পাৰিম তুমি মোক মইতো অকলে অকলে যাবলৈ আকৌ বেয়া লাগিব না তোমাৰ লগত গবলৈ গলে মোক কম ফৰ্টেবলো হ'ব তাৰপিছত আকৌ মই এতিয়া ভালকে আকৌ আমি দুয়োটাই ডিচকাচ কৰি ইন ফিউচাৰ মানে কিবা ছাইড বিজনেছ এটা খুজিব খুলিবও পাৰোঁ
উ সেইটোৱে অ অ পাৰি পাৰি অ তোমাৰ পাৰ্টনাৰশ্বিপত লব পাৰি।
উম সে তুমি ক'বা মোক যেতিয়া যোৱা তেতিয়া মই ঘৰত কথা পাতি ময়ো যাব পাৰিম তোমালোকৰ তোমাৰ লগতে তেতিয়া তালে উম ঠিক আছে আছে বাৰু দিয়া মই তোমাক ঘৰত কথা পাতি জনাম বাৰু উ
ধ